কি কৰিছা?
আছোঁ দিয়া বহি।
বহি আছা, মইও সেই বহি আছোঁ।
তাকে, কিনো কৰিবা আৰু।
উম, বতৰ দালো বেয়া হোৱা নাই, বৰষুণ দিব ওলাইছে। দিছে হ'বলা বৰষুণ।
এ, মই তেনে যাওঁতে, ৰেইনকোটটো পিন্ধি যাব লাগিব দেখোন।
অ', কি ৰেইনকোট লৈ গৈছা।
ৰেইনকোট লৈ আহিছোঁ অ', লগত।
অলপমান বৰষুণ-চৰষুণ দিলেহে ভাল লাগিব, বুজিছা বতৰটো।
সেইটো হয় ঐ।
একে ইমান গৰম পাইছো নহয়, এইকেইদিন।
ভয়ংকৰ গৰম পৰিছে ভয়ংকৰ।
ইয়াত, প্ৰায় তিনদিন মান হ'ল ন।
একেবাৰে একে অশান্তি লগাইছে আৰু অশান্তি লগাই দিয়ে ন।
সঁচাকে অ'। তোমালোকৰ অফিচত এচি চি আছে নে নাই।
হুম।
অ', ৰ অফিচত এ চি আছেনে নাই।
এ চি আছে সেটো আকৌ আমাৰ এই আমাৰ এ ভাল, ভাল নালাগে।
হেই ভাল নালাগে।
ভাল নালাগে এই ফেনৰ ফেনেই দুই তিনিখন লগাই লওঁ চলি যায়।
ক'ত এতিয়া ভিতৰত আছা নে বেলকনিত আছা।
এতিয়া বাৰান্দালৈ ওলাই আহিছোঁ যাওঁ এই জাল চনা, চনা পাই নে। পাই নেকি।
অ', তলত চাবলৈ যোৱা।
তাকে চাওঁ পাওঁ যদি খাওঁগে অকল থাকিলে কি কৰিবা আৰু।
হয় দিয়া বেয়া ব'ৰ লাগে ন।
কাইলৈও, কাইলৈও কাই কাইলৈ একেই হ'ব।
উম।
তোমাৰ পৰহিলেহে আৰু শান্তি আৰু।
কেইদিন আছে আজি তোমাৰ কেই তাৰিখ হ'ল?
আজি তোমাৰ আজি তোমাৰ কিমা কে, কে তাৰিখ আজি আজি
সাতাইছ নেকি উম।
তোমাৰ ধৰা এই মানে খোলা বাৰত ভাল গোটেই মানুহ মানে কেইটামান আছে থাক থাকে ৰাতিলৈকে ন' তা মান লকে থাকি দিয়ে। পাছত মই আৰু চাৰে নটা মানত আহি গ'লে ওলাই দিওঁ আৰু তেতিয়াে আমনি নালাগে আৰু ধৰা জলদস্যু নাটক কৰি থাকে ন ইয়াত।
অ'।
ভাল লাগে আৰু তাতে বহি মেলি আড্ডা আড্ডা আদ্দা মাৰি, মাৰি মেলি পাৰ হৈ যায় এই দুদিন মানে বন্ধ কেইদিন বেয়া কামোৰ লাগে আৰু।
আজি আৰু কাইলৈ অ', তোমালোকৰ মানে এনেই বাকী ষ্টাফ বিলাকৰ কি ছেকেণ্ডচেতাৰ ডে আৰু তোমৰ দেওবাৰ বন্ধ থাকে ন' কে ছেকেণ্ডচেতাৰ ডে ফৰ্থ চেতাৰ ডে।
কণ্ট্ৰল ৰুমৰখিনি নাথাকে মানে। উম। মানে নৰ্মেল ডিউটিখিনি বন্ধত বন্ধ থাকে। এতিয়া মোৰ নাম, মোৰ নাম নাহিলে মোৰ ধৰ ডিউটি নাই এই নাম আহিলে ধৰ উপায় নাই আৰু।
অ', অ'।
তাতনো কোনে, কোনে নাম বিলাক ই এনে এনেকুৱা শাও লাগিব নহয় বুঢ়া বয়সত তুমি চাই থাকা। ৰিটায়াৰমেন্টত টকা ভোগ কৰিব নোৱাৰিব। ইমানেই কৈছোঁ ইমান ইমান মানুহক শাস্তি দিয়ে নেকি নহয় নামডাল দিয়া আগত এবাৰ চাই ল মই ফ্ৰী আছোঁ নে, নে মই ঘৰত বহি আছোঁ মই ডিউটি যাওঁ মই নন ষ্টপ ডিউটি কৰি থাকো ননষ্টপ কাম চলি আছে তাৰপিছত টো নামডাল সোমিয়াই দি নেকি কোনোবাই এ এবাৰতো ভেৰিফাই কৰি ল'ব লাগে। যে কোন ক'ত
হয় এতিয়া তোমাৰ যদি নামটো নুশুমিয়ালে হয়, তুমিও ধৰ সেই ছেকেণ্ড চিটাৰে ফ'ৰ্থ ছিটাৰে পালা হয় বন্ধ।
মানে অকল যেতিয়া চাইডলে যাব লাগে ধৰা চাইডতো খোলাই থাকে কাম। থাকিলে হেৰি এনেই অফিচ আহিব প্ৰয়োজন নাই আৰু।
উম।
অফিচ আহিবৰ প্ৰয়োজন নাই এতিয়া মানে এডাল তোমাৰ অক্টোবৰলৈকে।
উম।
অ অ অক্টোবৰ একদম ত্ৰিশ ত্ৰিশ তাৰিখলৈকে এইডাল ডিউটি আৰু। প্ৰত্যেক মাহে একৈশ তাৰিখৰ পৰা ত্ৰিশ তাৰিখলৈকে উম।
হয় দিয়া মানে একে জ্বালা দিওঁ বুলি দিছে ন
শাও খাব। লাগিবই লাগিবই। ইহঁতে ভোগ কৰিব নোৱাৰে নহয় অ ইহঁতে ৰেট্ৰায়েমেন্ত্ৰৰ টকাই ভোগ কৰিব নোৱাৰে।
হয় দিয়াহে বাকী এই অসমীয়া নতুন চিনেমা এখন আহিছিল নহয় চালা অ
চাবই থাকিলে ভাই।
ভাল হৈছে ন চিনেমাখন
কি তুমি চালাগে মইও চোৱা নাই ভাই চাবগে কিন্তু মন এটা আছিলে বুজিছানে সেই
এই হেৰি অ নাজানো কিমান দিন থাকে এই কেইখন। এনেই ৰবি শৰ্মাৰ ফিল্ম হ'লে বাৰু থাকিলে হয়।
হা হা
এনে ধৰ ৰবি শৰ্মাহঁতৰ ফিল্ম থকা হয় থাকিলে হয় চাগে কেইদিনমান। কিন্তু এইখন এতিয়া কিমান দিন বা থাকে নাজানো আৰু উম।
উম। উপাই নাই অই অ দাদা কেঁচা চানা দিয়ক বিশ টকাৰ হা কিন্তু মোৰ এইখন চাবলৈ বহুত ইচ্ছা আছিলে বুজিছানে। উম। হয় হয় নেকি। অকমান লাগি আছিলে উম অ অ অ।
তেতিয়া সিহঁতে মানে আহি পেলাই কৈছে আৰু কৈছে ঠিক ঠাক আৰু বাকী এনেকুৱাও নহয় যে নেচালে নহ'ব।
মানে তোমাৰ কি চিজ চিজখনৰ নিচিনা নহয় মানে শনিবাৰেও আছে নেকি। অ তেনেকা নহয়গে। উম উম। ৰবিবাৰ নে কি বাৰ বৃহস্পতিবাৰ অ তেনেকা হ'ব আৰু। হয় দিয়া এ জুলাইত যে আহিব সোনকালে আহিব তেতিয়া টাইমটো ওলাই টাইমটো ওলাই। উম উম। গৰম হ'ব অ তেতিয়া একো চিন্তা নাই উম মোক কেঁচা চেনা বিশ টকা দিয়ক।
অবিনাশ প্ৰীম
অ অ অ অ যাব পাৰি অ বেয়া নহয় বহ এইখন চ চোৱাৰ ইচ্ছাটো থাকিলে আৰু।
অ মোৰ বাৰু ইমান মন নাছিলে এইখনৰ অ কিন্তু এইখন। চাবলৈ মন এটা আছে ঐ পুলিচখন।
চাব লাগিব, কে একেলগে ওলাইছে বোলে আৰু আৰু এখন ন' অসমীয়া? দুই জুলাই নে কি কিমান নেকি। মই প্ৰশ্ন কৰিলে নেকি? কেঁচা চানাত বিছ টকা দিয়ক। কেঁচা অকল উম। হা হা?
এতিয়া কেতিয়া দিব মানে এইটো তোমাৰ দিয়া নাই ডেটটো।
অ', মই উঠনি মোবাইলত পাইছিলো কিবা হেৰি। কি তিন তাৰিখ কি হেৰি তিন তাৰিখ বোলে জুলাই এনেকা পাই আছিলোঁ।
উম, না সেইটো আগৰ আছিলে, তাৰ পিছত কিবা সেই ককা দেউতা মাটি আৰু হাতী নে কি এখন আহিব নহয়।
অ', অ', অ', অ'।
সেইখন' সেইখন' একেলগে পৰিছে কাৰণ এতিয়া ইয়াৰ ডেটটো পিছুৱাই দিলে।
ইয়া ইয়াৰ পিছুৱাই দিলে নেকি?
ন, মানে দুখন অসমীয়া চিনেমা হৈ যাবতো।
অ'।
কেছটো গম পালা।
উম।
বাকীহ
অ', হৰেণ চৌধুৰী। উম, মোৰ আমাক কি আমাৰ ঘৰত নেকি?
অ', তোমাৰ ঘৰটো যাম।
অ', দিয়া আহিবা।
কিবা এনে কথা দুটামান আছে পাতিবলৈ সুধিবলগীয়া, এতিয়া কাৰ পৰানো আৰু গাইডেনছ লম তোমালোক
ৰণী পাই লোৱা মোতকে আৰু ৰণী পাই লোৱা। খেখে। নহয় নহয়, ৰণী পা লোৱা তাৰ সেইটো বেছি নহয়।
অ'।
হ'ব দিয়া।
ঘৰলৈ যাম লাহেকে। কেনহে মানুহটো মানে আজিকালি বহুত বিজি হৈ গ'লাতো। তে, অফিচতে থাকা না ক'তে থাকা, এতিয়া নাজানো আৰু।
মানে বৰ মোৰে মানে কষ্ট কষ্ট হয় চাগে।
উম, তাকে।
ওপাই নাই আৰু কি ক'বা। উম।
বৰষুণ দি আছে নে?
অ', এতিয়া নাই এতিয়া নাই এৰিলে মানে
চা-চাইডত যোৱা মানে হেৰি-হেৰিটা আছে ন' মানে কি গম পোৱা নে?
উম।
না-নাযাওঁ বুলি যাব পাৰি। যে মই নাযাওঁ মোৰ কলমৰ ডিউটি আছে কিন্তু যোৱা মানে কাৰণ এটা আছে।
উম।
কমিছন।
অ,
নগ'লে, নগ'লে, গুৰুত্ব নিদিব না। মাজতে এছ, ডি, এ
উম,
মাতি নি পেলাই, আমাৰ তিনটাক দহ হাজাৰ, দহ হাজাৰকে, দিছে।
বৰহিয়া দেখোন।
তেনেকে তুমি ধৰা এতিয়া কিবা এ, হেৰি হেৰি অলপ হেৰিব লাগিব ন, তুমি কেলা, যদি নাযওঁ বুলি ক'লে। তোমাক এ, একো নকয়, কিন্তু
কিন্তু তুমি বস্তুটোও নাপাবা, আহ এছ, ডি, একো, পাপায়।
বাহিৰা।
অ, এই হেৰি পৰা পাই নেকি ঠিকাদাৰ-চিকাদাৰেও পাই যায় নেকি, নেকি?
ঠি, ঠিকাদাৰ দিয়ে যে।
অ, আৰু হয়ো, এতিয়া এছ, জি, এইও সদায় যাব নালাগে, তোমালোকহে যাবা ধৰ। সেইকাৰণে তোমালোকক, ধৰ কৈ পইচা পাতি দি টো, ৰাখিলো।
আমাৰ, আমাৰ দিছো এই, তেলৰ খৰচ বিলাক বহুত হয় না।
অ, হয় দিয়া।
ছমাহৰ তেলৰ, খৰচ ধেমালি নেকি।
উম, উম,
শেষে সেইটো মানুহৰ মুঠ মাৰি, মুঠ মাৰি, দি দিছে আৰু অ, সেয়া মই মানে মুঠ মাৰি দি দিছে আৰু।
উম, হয় দিয়া।
এনেকে, এনেকেমানে বৌনাছ দি থাকিলে, ভাল আৰু।
ন, তেতিয়া ধৰ অলপ মনটো ভাল লাগে হয়ানে।
গুৰুত্ব, গুৰুত্ব বাহে কামৰ প্ৰতি।
অ, গুৰুত্ব বাহে সেইটোৱে। আৰু এবাৰ দিছে আৰু এবাৰ দিছে যেতিয়া তুমি লাগি থাকিলে আৰু দিব।
অ,
কথাতো‌ সেইটো।
যাওঁ সেইকাৰণে হে।
ভাল, ভাল, তহঁতৰ বেয়া নহয়।
এতিয়াটো, তোমাৰ চাইডত আৰু এটা আছে এছ, এ, এটা এতিয়া ধৰ
উম,
সি নাযায়, তাক নকৈও, তাক নিদিয়েও।
নিদিয়ে অ,
উম, এতিয়া আমাক, আমাকটো লাগে না,
আৰু সেইটো পাই থাকিলে তাৰ মনত ভাল লাগি থাকে।
অ, এনেকে তোমাৰ যদি দি থাকে, কিবা এটা মৰম যাচি
ঠিকে আছে।
লাগে আৰু উম,
উম বাকী আৰু তোমালোকৰ হেৰি কেতিয়া পৰিছে কাম-
এই কামটোতো তোমাৰ ভয়ে লাগি আছে গম পাইছানে-
অ।
তোমাৰ সেই ডিকম পঠোৱা কেনে হেৰি ডিকম বৰ্তাৰ টান ন।
উম' উম।
চা তাৰ কাৰণে মানে মানে বৰ এবছৰলে থাকি যাব আকৌ বহুত
অঁ গম পাইছোঁ।
কেনেবাকে কেনেবাকে থাকিলে সোনকালে পাঁচ তাৰিখে সোনকালে বামুণটো মাতি, পুটুকতে নিয়ম নিয়মটো ক ক কৰি নিয়মটোকে কৰি থব লাগিব।
অ কামটো কৰি পেলাই আৰু এবাৰ ব সি গ'লে ধৰ ষ্টাৰ্ট হৈ গ'লে আৰু সি হৈ গ'ল আৰু কাম।
অ, অ মানে কি জাননে এই এই মানে হেৰি লাগে বুইছানে এ এবছৰ থাকি যোৱাটো বহুত বেয়া হ'বতো।
উম, উম নহয় দিয়া।
আৰু উম উপায় নোহোৱা হৈছে আৰু তোমাৰ বজাৰ সমাৰ কৰিবলেও
উম কি গোটেই গাঁৱৰ গোটেই গাঁৱৰ মানুহ মাতিবা নেকি?
নামাতো পৰিয়ালটো আৰু ধৰা ওচৰৰ মানুহখিনি।
গম পাইছো গম পাইছো। দৰকাৰো নাই বাৰু নহয় দৰকাৰো নাই বাৰু।
উম এতিয়া এতিয়া গোটেই গাঁওখন সেইবোৰ ইচ্ছা আছে, কিন্তু এতিয়া তুমি সেই ম যোগাৰ কৰিবতো পাৰিব লাগিব ন।
সেইটোয়ে সেইটোয়ে সেইটোয়ে ভাল এটা খৰচ যাব নহয় তোমাৰ।
অ আৰু এতিয়াটো মই পিঅ এতিয়া মা যোৱা মাহত তোমাৰ মাৰ, দাঁতৰ সেই হ'ল।
উম, উম।
তাত তোমাৰ দহ হাৰ দহ হাজাৰ টকা হ'ল।
উম।
ইয়াৰ পইচা তাতেই গ'ল পোৱা।
হয় দিয়া একেবাৰে উৰি গ'ল উম। কেনি মিলাবা কেনি ধৰিবা তেনেকুৱা আৰু।
এতিয়া এপতো দহ হাজাৰ টকা ধাৰ লাগিলে।
অ।
পাম্য হৈছে আও।
হয় দিয়া। তে এইকেইদিন চাগে ইহঁতকেইটাও যোৱা নাই ন, কচু, সৰহ?
সিহঁত আহে সন্ধিয়া সময়ত এপাক এপাক।
ন এনেই কৈ থাকে কৈছে, আমি কপিল দা থাকিলে যাম দিয়া, মই বোলো যাম দে।
উম সিহঁতে আহে মানে মই থাকিলে।
উম।
এতিয়া নাই আৰু।
এ সিহঁত কেইটা লগত এই কেইদিন যোৱা নাই, কালি সেইকাৰণে কচুয়ে লগ ধৰিলেগৈ মোক।